হেল্ল'। হেল্ল'। হয়, নমস্কাৰ দাদা। হয়, আমি, মই এটা, আহ, কথা লৈ আপোনালৈ ফোনটো মাৰিলো।
হয় বাৰু, কওঁকচোন?
হয়, কালিলৈ আমাৰ, নামঘৰত এ, আমি দুহাৰৰ, আমাৰ এ, আমাৰ গাঁৱৰ অ', পাঁচ জন যুৱকে দহাৰৰ, প্ৰেক্টিচ কৰি
হয়। হয়। হয়, শুনিছোঁ হেল্ল'। হেল্ল', হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।